বানটো শুনিছেনেে নাই? শুনিছান নাই সিমান্ত শুনিছো, শুনিছো ঘৰ গলি?
গ'লো গ'লো
এ শুই আছো, এনেই বিচনাত পৰি আছো ঐ
কিনো কৰিবা ন
কি হয়
বৰষুণডাল ভাল ভালে কৰিছে, ভালে কৰিছে, বৰষুণ সোনডাল দিছেতো
দিয়ক, দিয়ক, বৰষুণ দিয়ক, আৰু দিয়ক আজি ৰাতিডাল দিয়ক গম পাইছনে তেতিয়াহে যদি অকমান ঠাণ্ডাতটো নামায়
দিয়ক যা মাছ মাৰি
উম, আহ হয়, দা আজি মাছ মাৰিবলৈ গৈছিল নে মানুহ
আজি নাই যোৱা, আজি আগবেলা বৰষুণ নাই দিয়াতো আজি যদি ৰাতি দিয়ে কাইলে মানে তেনেহ'লে ৰাতি ৰাতিপুৱা চাগৈ মানুহ দেখিব
অ', সেই তোৰ পৰহি মানে ভাল বৰষুণ দিলেতো খালি গৈছিলা তেতিয়া মানে, মাছ বিলাক ওলাই যে
মাছলে কি সিদিনাখন তোমাৰ অ', পুঠি ক পুঠি মাছে পাইছে বোলে
পুথি মাছ
নাই অহা বেলেগ মাছ আহ, তেনেকে ইমান পানী অহা নাই বাৰু
আগৰ, যেনেকৈ পানী আহে এতিয়া নহা হ'লতো পানী কমিছে আগতকে
তাকে, অ', লাইডাল গৈ অহাই নাই
এ, বৰষুণটো দিলেও যে লাইটটো গ'ল আৰু ভাল পানী খালো তই?
আমাৰ বনাব আৰু লাহে ৰাতি খাম কেতিয়া- অ', জি মঙগলবাৰ যে একেবাৰে এবাৰে খাম বতো আছে তাতে অ', এই নহলে ইফালে নহয়
সেই, সন্ধিয়া হলে কেনেকুৱা হ'লে নিজে ভাবিছো এবাৰ
উম,
ত দিনৰ দি
সেইট
আৰু, ইয়াতো তেল মচলা নাই নহয় সোনকালে হজম হয়তটো
খুবেই ভাল নাই ওলাই আহিছো নেটৱৰ্কটো ভালকে নাপ পাই না সেইটো কাৰণে ওলাই হৈৈ ফুৰিছো
এতিয়া আকৌ
উম, এতিয়া ওলাই আহিছো যে ওলাই অহাৰ কাৰণে হে কৰিছোঁ।
সেইটো কাৰণে স্পষ্ট আহিছে মাতটো।
বাকী ব
বতাহ এতিয়া ঠাণ্ডা ঠাণ্ডা লাগি আছে এতিয়া তোমাৰ। বৰষুণ জাক দিলেতো উম।
পৰিৱেশটো ধুনীয়া কৰি পেলালে চাগে ন?
এ ৰূপচাগৰ ওলাই আহিছে।
হে তাৰ ওচ তাৰ ওচৰৰ পৰা অলপ আঁতৰি থাকা।
নাই নাই মই আঁতৰি আহিছো। এই তোমাৰ কৰি তাক মই অলপ এই প্ৰেইড কৰাব লাগিব যেন পাইছো বুইিছা!
প্ৰেড মানে তাক দৌৰাতহঁতে। দুইটা ৰাতিপুৱা ৰাতিপুৱা। কলৈ গৈছে সি?
এইয়া মই পুললৈ আহিছো যে সি খোজ কাঢ়ি কাঢ়ি আহি আছে মই চোৱা নাই বাৰু তাক।
নাচাবি নাচাবি।
নাই নাই গৈ থাকিব লৈ যাব ক'বাত মোক। লৈ গৈ পেলাই এইবিলাক
অ', আকৌ সেইটো এটা ডাঙৰ প্ৰব্লেম ন তোৰ লগত। আৰু যে ভাই ছবি ল'ৰাটো। কলৈ যায় সি এতিয়া?
খোজকাঢ়িব আহিছে এতিয়া ফেটিলিভাৰ হোৱা নাই!
অ', সি ৰাতিপুৱা খোজ কাঢ়ে নেকি নে আবেলি খোজ কাঢ়ে। অ'। শুনিছো মই তাৰ ফেটি লিভাৰ হোৱা বুলি। মাজতেওঁটো
অ', মাজতে মানে এয়া হ'ল আজি কেই় কেইবছৰ মান। এতিয়া খোজ কাঢ়ি আছে সি।
অ', তাৰ বেমাৰ বহুত আছে ন মানুহটোৰ।
মদ খোপা খাই থাকিলে হ'বয়ে।
সেইটো হয়। মানে যিমান দোৰ গম পাইছো মানে দেহাটো চাই পেলাই মানুহটো অজস্ৰ বেমাৰ।
উম, সেইটো হয়।
সেইটো সি নিজে ঠিক কৰিব লাগিব ন।
উম, এ সেইটো। বাকি তুমি ৰণে ফোন, তোমালে ৰণ ৰণলৈ ফোন কৰিছিলা নেকি তুমি?
নাই কৰা।
উম, সি কৰিম বুলি কৈছিলে মোক।
এ হেৰিলৈ কৰিলে কপিল, কপিল।
অ', অ'।
কপিলক মেছেজ দি মোক কপিলে ফোন কৰিছিল নহয়। তেতিয়া কৈছে কৈছে ৰনে মেছেজ দিছে মোক, মই বোলো অ' ঠিকে আছে। কৰিব চাগে আকৌ সি মোলৈওঁ।
বাবুয়ে কৰি আছে। এতিয়া সি গম পাইছে আগতে তাক কৈ থাকোতে ই আজি লাগি গ'লটো। উম, গম পোৱা নাছিল এতিয়া পুৰা কৰিছে।
তাৰ কিমান দেখাইছে ন আঠ কিমান মান দেখাই আছে?
তাৰ চাৰে পাঁচ।
চাৰে পাঁচ।
উম।
অ, ঠিকেই আছে।
আহ, সি কালি, কালি নে পৰহি পায় এনেকা কিবা
উম।
তাৰ চাবলৈ গ'লে ল, ভালেই তাৰ মানে সি পুতুককে পাই গ'ল না মেইন কথা।
অ', অ', সেইটো হয় কিন্তু সি ৰখিব লগা হোৱা নাই ন।
উম, নাই, নাই ৰখীব লগা নহলেই।
হয়, দেই এইবাৰ লাকৰ কথাও
তাকে এতিয়া ইফালে পুলৰ চ বহিবা ওলাই সন্ধিয়া আহিবা এপাক।
সন্ধিয়াটো যাম বাৰু তইহে দেৰি, দেৰিকে আহ আৰু সন্ধিয়া
অকমান দেৰিয়ে হ'ব তোমাৰ এই ভাততটো আজি দেৰি হ'ব। ভাতটো খোৱা দেৰি হ'ব যে সেইটো কাৰণে চাগে অপ দেৰি হ'বও পাৰে। তেওঁ আহিম মাতি দিব ভাত খাবলৈ গুচি যাম আকৌ।
অ, সেইটো কৰিবি।
তোমালোকৰ এতি স, ঘৰো তলত বহিব বঢ়িয় লাগিব নহয় পুখুৰী গুচি একদম জোফোৱা গছডাল জোফা গছডাল ধুনীয়াকে হৈছে। একদম গছ এই তোমাৰ ঘৰটোৰ ওচৰত। কৰচন গছ বঢ়িয়াকে হৈছে একদম।
পচন গছ তাত তিনজোপ মান লগোৱা আছে নহয়।
উম, ডাঙৰ হৈ আহি আছে।
ডাঙৰ হৈ আহ আছে পাত বিাক দেখিলে গম পাই দিছে ন, জোহাটো কেনেৱা
আহ, আহ, ধুনীয়া একদম মানে বহুত ধুনীয়া চাহ দিব দেই।
কৰৰ্চনৰ চাহ বিৰাট ধুনীয়া চাহ হয়ঐ।
সেইটোয়েেই এতিয়া পাৰ্টি, চাৰ্টি কৰিব নোৱাৰা নহয় এতিয়া ধৰি লওক বৰ্তাই নিদিয়ে।
অ, এই নহয় আমাৰ এই ইহঁতৰ কাৰণে চব বেলেগ কথা একো নাই। অলপমানি শিকাব।
উম।
চিঞৰ বাখৰ এই হেৰি আহিলে খোৱা হয় আৰু বাম ইয়া আহিলে একমাত্ৰ।
অ, ব
মানে সি, ধৰ, সি, ধৰ মানে গুৱাহাটীৰ পৰা আহেতো লগতে মানে তই নোৱাৰ আৰু। আকৌ ধৰ তাক পোৱাই লৈ আকৌ বাচন ধুব লি খটিয়াই থাকিব লাগিব ধৰ বাচন নুধুব।
উম, সেইটো ন, সেইটো নকৰে একে, একোৱেই নকৰে ন কাম।
নহ, নহয় কৰে। কিন্তু মানুহ তোক খতিয় থাকিব লাগিব ইটোৱে-সিটো খেলিয়াই থাকিব ধ মই নকৰো। সি কৰিব ই নকো মই কৰিব তেনেকুৱা আৰু।।
বিহাৰ ন কাত
আপয়া মানে কি জানো ভোজ এটা খালে চবেই হাতে, পাতে নিজে লাগি ধৰিব লাগে। মোৰ কথাটো লৈছো তই যদি চবেই যদি ভাবি থাক ই, কৰিব কি কৰিব বুলি তেতিলে বুজেই নুহুব দে।
সেইটোয়ে বহুত দিগদাৰ আমাৰ স, কালও কৰে আমি যে মইে চব কৰিব লাগে ম, সৰ, বাবু
গম পাইছো মান কি হাতে, পাতে লাগিবলৈ সবেই মানে বেয়া পায়। দুখৰ আগত খেলটোক দিব লাগে খানাটো
থালিথ খাব লাগে
অ এই বোলে ঠিক আছে তহঁতে এইফালে পানী চানী গৰম কৰ আমি এইফালে কটা কুটা বিলাক লাগি আছো চাফা তাফা কৰাৰ ধৰ সেইটো নাই মানে সিহতে বহিব আৰু যেনিবা
আহিলে বহি লব আৰু
ঠাণ্ডাবিলাক নিব সেই ঠাণ্ডাবিলাক খাব উ
খাই লৈ আৰু চেলবেলাই থাকিব
অ তাৰপিছত আৰু নোৱাৰ আৰু কথাত
কথাত তুমি তেতিয়া নোৱাৰিবা তেতিয়া কথাত পাৰিবানে তেতিয়াত চব তুমি চাগে বেয়া কামোৰ খোৱা ন
কামোৰ মানে বন্ধ টাইমত হৈ যায় কামোৰ নোহোৱা নহয় বাৰু
উম
বাকী ৰূপসাগৰক পাইছা নে নাই
নাই নাই সি পুললৈ গৈ গ'ল দেই তাৰপিছত গৈ পেলাই আকৌ এতিয়া ঘৰলে গ'ল দেই
ত আছে ডাঙৰ কুলত
অ আমাৰ এই ঘৰৰ ওচৰৰ পুলটোতে আছো মই সি ইটো পুললে গৈছিলে মাছ মৰা পুলটোলৈ
অ অ তোক প্ৰশ্
খৰচ কৰি গৈছে তাতে চাই পেলাই সি অকমান সময় ৰখিলে তাত পানী চানী বিলাক চালে চাই আকৌ গুচি গল নাই নাই মতা নাই মই এনেই মূৰটো জোকাই দিছো ও বুলি কয়
উম একো নাই দিয়া দুদিন পিছত আকৌ লগ ধৰিব
দুদিন মানে তোমাৰ এই এ কামৰ দিনাখনেই মোক লগ ধৰিব খা
অ অ আহ কাম আহি আছে হয় দে কেইদিন থাকিব সি কক
সেইটোৱে
সময় আহিব নহয় চবৰে
ন খবৰে খবৰে খবৰে তাই নাই অ ঘ অলপ সঁচাই চাৰ্জ নাই সেইবো ন সি অনলাইন অহাই নাই
নাই নাই তাৰ চাৰ্জ নাই সি তোমাৰ আগতে লাইনডালো কাটি দিলে এতিয়া
উম হয় দে তাৰো মানে কি কবি সি সেইকাৰণে চাগে তোক ইনভাৰটাৰৰ কথা কৈ আছিলে
অ সি কৈছিলে তাকে ল'ব নেকি চাগে আকৌ মোবাইল লোৱাৰ কথা কৈ আছে আইফোন লোৱা কথা
হা
উম মোবাইল তএটা লব বুলে আইফুন এটা
এক মোক কৈ একৰ মোক কৈ আছে বোলে নাই আইফোন ল'ব নোৱাৰিম চাগে কিবা এটা বেলেগহে ল'ম নেকি ৰিয়েলমি চিয়েলমি
তাকে মই তাক মানে তাক কৈছো মই হে মই কৈছো তই এতিয়া ইমান দামী মোবাইল এটা ল'ব লগা হোৱাগৈ নাই লবি পিছত লবি ধৰ ইমান পইচা দি তই মোবলটো ললি বাৰু ত চখত ললি কিন্তু যে পিছলেতো দিগদাৰ হ'ব না
সেই আইফোন ললে কি ল'ব
হয় নহয় কোৱাচোন তুমি
নহলো সি এনেই আইফোন ওলাই কি ল'ম বুলি ভাবিছে
এতিয়া ধৰিলও তোমাৰ সি ধৰিলও লৈ ললে চল্লিশ হাজাৰ টকীয়া মোবাইল এটা কিন্তু পিছৰ খিনিহে গম পায় হয়নে। নহয়তো, সেইটোৱেই। লাগিবই, উম,
তাতকে সেই টকা ত্ৰিশ হোজাৰ মানতে বহুত ভাল মোবাইল এটা পাব।
সেইটোৱে সি এতিয়া এইটো। কথা বুজি নাপাই ক'লে কয় কি, এ মইহে ল'ম মইচোন ল তোৰ একো আপতি নাই বাৰু লোৱাটোত মইম কি কৰিব পাৰিম ন, ত লগলৈ মন আছিল খালি সেই আৰু মানে অলপ।
কিন্তু মানে বহুত বিশেষ দৰকাৰী নহয় আৰু।
অ, এনেকা যে নহয় যে তাক মানে আইফোনটো ধৰি লও নহলে নহয়েই। সিটো কিবা, ভিডিঅ'তো ন'বনাই।
অ, সেইটো হয়। উম,
এতিয়া তৰ আশী ষাঠি, আশী হাজাৰ টকা যতিদি সোমাই যাব।
সোমাই যাব, ধৰি লও তুমি এতিয়া ধৰি লওক। কথাটো কৈছো ধৰি লও সি যদি ধৰি লওক আশী, আশী। ষাঠি হাজাৰ কা বা সত্ত হাজাৰটকা ত ধ লও এনে ফুক দিব পাৰে ধ লক গাত ন তেতিয়া তেতিয়া সি লোৱাতটো বেলেগ এটা কথা কিন্তু এতিয়া ধৰি লও অ, অলপ। ধৰি লওক সেইটো পইচা যদি সি হজাৰ টকাটো যদি সি পেলাই কষ্ট কৰি কৰি জুখিয়াই পেলাই। লয় তাত বেলেগ কাম এটা কৰ সেইটোপ যেতিয়াটো ইনকাম বাঢ়ে হয় নে।
সেইটোৱে কৰিব পাৰে বেলেগ কাম।
তাক কওঁতে সি আকো কথা বুজিয়ে নাপায়, সি আকৌ মোকে লটাই কয়। কয় আৰু এ, মোৰ লগ'বলৈ মন আছে দে তই এইবিলাক নকবি। মই কৈছো মই তোক কৈছোঁহে খালি, তই মোক বেয়া নাপাবি মই তোক ধৰি ল তোক মই ভালটোহে বোজাই দিছো, চাজেচন এটা দিছো। অ, তাক মই সেইটো কৈছো মইছো তই ঠিক আছেই ল' ব আৰু একো আপত্তি নাই কিন্তু। সেয়া ল'লেও অলপ ভাল চাহ এটা ল'বি আৰু য
সেইটোৱে, সেইটোৱেই ঠিকে আছে দে তোৰ কোৱাটো কৈছো আৰু ন।
সেইটোৱে মোৰ তাৰ কথা তাৰ পইচা তাৰ কথা পয় যি
উ, উ, বাকী এটা কথা গম পাইছানে নাই। এইটো যে এতিয়া যে আমাৰ হেৰি হৈ যাবও গৈও পাৰে। উম, তেতিয়া এৰি নি দিম কিন্তু মই।
অ, অ, অ, এৰি নিদিম আকৌ।
হয়নে।
এইবাহ হ
কাৰণ গছ পুলি লগোৱা কথাটো সহজ কথা নহয় হা, বা। গছ পুলি ৰখাবই লাগিব এতিয়া।
লও, ৰখি থাকিব লাগিব।
বাকী এতিয়াক হেৰি ইহঁত। সুমনত হত আহিল নেকি।
অ, আজি আহিলে আজি ভাত পানী খাই যাব আৰু, তাৰপিছত। পৰহি মানে কাইলে মানে আহিব আৰু। থকা নাই, থকা নাই, একেবাৰে আহিব চাগে পৰহি মানে।
গ পাইছো, মানে কামৰ সময়ত আহিব আৰু। কোন হেৰি পাইি চাগে, ছোৱালী আহিছে।
হ লৈ বৰশী পাই আ পুখুৰীতে। অ, অ, ভাত পানী খাই যাবগৈ ৰাতি।
ঠিকে আছে তিকে তেতিয়াহ'লে। বাকী তোৰ যে, যে বিষৰ কথাটো যে মই যো কৈ আছিলো।
অ' কজ দা
কৰ
এনে কিবা এটা চাইছানে বাৰু তুমি এতিয়া বৰ্তমান।
সেইটোৱেতো মই কৈ আছো।
মই আকৌ ভাবিছিলো কি হ'ব হে নেকি কিন্তু হৈ আছে আকৌ ন।
সেই।
এই মই মইেই মইছো মইছ হোইচ মোবাইলটো চাৰ্জ নাই মোৰ সেইটো চাৰ্জত লগাই লওগৈ ৰখা।
তো মইনে কি মই কথাটো কোন এটা বুজি পোৱা নাছিলি।
নহয় মই বুজি পাইছো, মইছো কালি মই মই কৈছো যে মানে কোনোবা সময় হৈয়ো যাব পাৰে বস্তু মানে মই এতিয়া যে হ'ব বুলি সেইটো মই নাজানো মানে এতিয়া এই
নাই, মই, মই মানে চ মই মানে চাই আছো না সেই মই এয়াৰ বাডচ লগাই আছে যে।
অ' অ' এ তোমাৰ ভাল মোৰ আকৌ মোবাইল এ কাণত লৈ থাকিব লাগি যে।
মইতো দেখি আছো। তো দেখি থকাৰ কাৰণে মানে মই চাইছো, চাইছো, চাইছো ইয়াতকে যেতিয়া বাঢ়ি গ'ল মই বোলো অ'। হৈ গ'ল আৰু গছ পুলি লগাব লাগিবই মানে টাইম অভাৰ। আজি নহ'ব কিমান আছে চাৰ্জ কিমান আছে।
এই চাৰ্জ বাদ দিয়া মই চাৰ্জত মোবাইল লগালো।
এই অতি সুন্দৰ।
ৰখা মোবাইলটো
আজি আজি আকৌ হৰক দেখাব লাগিব দেই এইখিনি
দেখাবা সি একে জ্বলিব পকি মৰিব।
চলি পকি মানে তোক যে কেনেকুৱা গালি দিব, তই মোৰ লগতহে নাপাত। হে বাকী চবৰ লগতে কথা পাতৰ। অহ' বাকী যে তোৰ যে প্ৰব্লেমটোৰ কথা কৈ আছিলি অসুবিধাতটো তই সেইটো এবাৰ ডক্তৰৰ ওচৰত যাবি।
অ' তাকে মই এতিয়া কৈছো ঘৰত কৈছো, কৈছো ঘৰত উম, কৈছো। দেখাম তাকে মই প্ৰাইভেটত দেখাব লাগিব। ইয়াত তোমাৰ চৰকাৰী দেখাই লাভ নাই বুইছা।
নাই নাই তই মুঠতে চুমন বাৰ লগত কথাটো পাত।
উম।
যে এনেকুৱা তেনেকুৱা হৈছে এদিন মোক লৈ যা।
তাকে কৈছো এতিয়া আলোচনা কৰিছো জানো কি কৰে।
হয়। কাৰণ মানে কি হ'ব তই এতিয়া ধৰ প্ৰায় এ ধৰি লওঁ জুলাই মাহটো প্ৰায় আছে টো
উম, সেইটো কাৰণে মই মানে কৈছো নহ'লে আকৌ গুচি যাব উম, উম। আছে, আছে, আছে, আছে ব চবৰে মানুহ এতিয়া।
তই সেইটো কৰ ম অ' অতি সোনকালে কৰ মুঠতে।
তাকে এইটো কৰিব লাগিব নহ'লে তোমাৰ মানে
নহ'লে অশান্তি তইহে পাই আছ হয়নে
সেইটোৱে কিমান দিন অশান্তিত থাকিবা। কি মানে একজেক্টলি বস্তুটো কি হৈছে, এতিয়াও বুজি পোৱা নাই বুইছা।
অ' সেইকাৰণে ভাল ডত্তৰৰ এটা তই সুধিলৰ। ফোন চোন কৰি কাৰোবাৰ কোনোবা চিনাকি আছে নেকি।
উম, এনে অনুমান টাইহে কৰি আছে ধৰি লওঁ যে পানী নাখালে হয় হয় বুলি। বিষাই কিন্তু নহবওতো পাৰে সেইটো।
তই মানে পৰিয়ালৰ মানুহে হওঁক বা বেলেগ কোনোবা চিনাকি মানুহ হ'লেও তই সুধিছা। যে অলপমান এনেকুৱা এটা প্ৰবলেম হৈছেতো মই কোন ডক্টৰক দেখালে ভাল পাম বা মো সঠিক ৰিজাল্টটো দিব পাৰিব যে এইটো হৈ আছে মোৰ বেমাৰ।
উম এই মোক এই ধুনে আমাৰ উ নুপুৰে মোক কৈছিলে ডক্তৰ জনক দেখাবলে তাই তুম অ তাই মানে মোক কৈছিলে তোমাৰ হেৰি এতিয়া তাই সেই ডক্টৰটোৰ ওচৰলৈ যাম নেকি চাগে এতিয়া মায়ে কৈছে
যা যা যাৰ ওচৰতে হওক মুঠতে ভাল ডাক্তৰ এটা ধৰি পেলাই
উম
কমচে কম তই বেমাৰতটো কি হৈ আছে সেইটো গম পালেও তোৰ শান্তি এটা লাগিব
অ মানে তুমি
তই এতিয়া মানুহটো কনফিউজ হৈ আছ যে মোৰ পাথৰে হৈছে নে কি হৈছে
কি হৈছে উম
সেইকাৰণে অতি সোনকালে দেখায় উম
এতিয়া বিশ চিশ নাই কিন্তু হে তুমি অকমান পিছত আকৌ চাবা তুমি আকৌ আহিব বিষটো লাহে লাহে
উ মানে লাহে লাহে উুকাই থাকে বিশ
উকাই থাকে তোমাৰ কি হয় জানো ধৰিবই নোৱাৰো ময়
বাকী হেৰি নহয় তহঁতৰ ঘৰত পিঠা পনা বনাই আছে ন
অ পিঠা চিঠা বিলাক বনাই আছে
কি কি পিঠা খোলা পিঠা তেল পিঠা নাৰিকল লাৰু
তোমাৰ এতিয়া বৰ্তমান হেৰি এই যে তোমাৰ কি এই যে ভাপত দিয়া পিঠা পাই যে টেকেলি পিঠা উম তাৰপিছত তোমাৰ আকৌ খুলা পিঠাটো দীঘল পিঠা
গম পাইছ তহঁতৰ চাহৰ লগত চাগে এইবিলাকে প্ৰায় খাঅ ন পিঠা চিঠা বিলাক মানে কি জান ঘৰৰ বস্তু খুৱাই ভালেঔ এই ময়দাত বনোৱা বিস্কুটবিলাক খোৱাতকৈ তি ঘৰত বনোৱাই পিঠা পনা জল
তুমি এইবিলাক মানে এইবিলাক খালে ভালো আচলতে
ভাল ভাল তই এনেই পেকেটিং বস্তু খোৱাতকৈ হয়নে
সেইটোৱে
পেকেটিং বস্তু খোৱা মানে তোৰ বিপদেই মাতিব সদায়
সঁচা এই উম তাতে মোৰ যে এতিয়া মানে ই জানো বডিটো মানে এ এইবিলাক এই মাছ মাংস বহুত দিন কাৰণে হৈছে নেকি প্ৰটিন চটিন নোপোৱাৰ কাৰণে হৈছে নেকি বাৰু ইমান উইক হৈ গৈছো অ উম
নহয় নহয় উইক হবি ঐ উইক হোৱাতো কাৰণ আছে ঐ মানে কি খোৱা বোৱাটো প্ৰপাৰ
নাই হোৱাতটো একদম চিদুলডাল একেবাৰে নাই কেতিয়াবা মানে
চেডিঅলো নাই চেডিঅলো নাই প্লাছ প্ৰটিনৰ নামত একোৱেই নাই এই বু চুত বিলাক আছে আৰু, বুত কুৱালি বিলাক বাকী তই ভাবচোন ইমান দিন হ'ল তই মাংস চাংস অকন খোৱা নাই
মানে মাংস টেষ্টটো কেনেকুৱা আছিল মি পাহৰি গৈছো বুইছা
অ বা অলপ এই মচুৰ দালি এইবিলাক এইবিলাকতো প্ৰটিন চটিন থাকে তো
উম উম
আৰু সিজোৱা ভাত চাগে ধৰ এনেই যিমান নৰ্মেলি খ খা তাতকৈ তই কমাই খাৱ বেছি খাব নোৱাৰি চাগৈ
মাৰ আভোক লাগি যায়
প্ৰব্লেম তেনেকুৱাই বহুত ধৰণৰ প্ৰব্লেম আছে এইবিলাক
নাই যোনদিনাখন মানে একদম মাছ মাংস খাব পাৰিম সেইদিনাখনেই মই গাহৰি আনি
সেইদিনাখনহে ভাল লাগিব কোৱা
সেইদিনাখনি-সেইদিনাখন মই ডাইৰেক্ট য'ৰ পৰাই নহওঁক, মই টাউন পামগৈ তেনেকুৱা হ'লে
উম, তাকে এই ইয়াৰ লগত অথনি কথা পাতি আছিলোঁ, ই বোলো কথা পাতোতে পাতোতে আজি তিনিদিন মানহে আছে
অ', বেছি নাই, তিনদিন মানে আজিতো গ'লেই আৰু কাইলৈ আছ
আজি গ'লেই আৰু, উম' আৰু সেই দুই তিনিদিন যি আছে এইকেইদিন থাক
সেইটোৱেই আজি তোমাৰ এনেই হেৰি তাৰিখ নহয় জানো, আজি কি তাৰিখ, আজি তোমাৰ সাত তাৰিখ ন?
সাত-সাত তাৰিখ আজি।
সাত তাৰিখ তোমাৰ, তাৰপাছত সাত, আন, দছ তাৰিখ অ' অ' নহয়, সাত-সা এ ঊনত্ৰিশি, ত্ৰিশ, সাত, আঠ, হেৰিদিন হ'ল, অ' সাত-সাতদিন, আঠ ন দিন, ন দিন হ'ল। ন দিন হল, কাইলে-কাইলে কাইলে নে পৰহিলে দহা এনেকা কিবা, উম, কাইলৈ দহা, মানে পৰহিলে খাব পাৰিম আৰু
হওঁক দে ঐ খাব পাৰিবি যে, সেইটোৱেই ডাঙ
সেইটোৱেই এতিয়া, চাপিছেগৈ আৰু
কিমান জ্বালা যান্ত্ৰণা ক
উম।
বাকী আজি সন্ধিয়া গ'লেই ইহঁত বস্তুটো কিন্তু দেখাম দেই মই, যোনটো প্ৰজেক্টটো যে মই কৈ আছো এইটো
অ', তুমি প্ৰজেক্টটো কৰিম যে কৈ আছা ন?
নহয় আৰু এই প্ৰজেক্ট টো, সেই প্ৰজেক্টটো এতিয়া মানে ইহঁতক দেখালে ইহঁতৰ গা জ্বলিব নেকি বাৰু, কপিদাৰ
তাকে-তাকে ইহঁতে ভাৱিব কি সিহঁতে মানে, কিন্তু ট্ৰিকটো নকওঁ বুজিছা।
হে?
কিন্তু ট্ৰিকটো নকওঁ।
তাকেতো
মই তোমাক কালি কৈছিলো নে, মই ভাবিছোঁ দেই, মই ভাবিছোঁ তোমাৰ লগতে চাগে পাম দেই কাৰণ, মানে তুমি এনেকা-এনেকা সময়ত ফোন মাৰা মানে বস্তুটো হৈ যায়।
উম, অ', অ'। মানে সেইদিনাখনো যোনটো হৈছিল যে, বুজিছ? মোৰ এত এতিয়া মনত পৰিছে, এইটো টাইমেই
এ-এনেকা টাইমেই ন?
কপিলৰ লগত যোনটো হৈছিলে, ছে'ম বুলি কৈছো নহয় তোক, ছেম প্ৰায়।
এ হেৰিটোয়েই, শুনা মইতো কাকোকে কোৱা নাই, মই তোমাক কি মন গ'ল তোমাক ক'বলৈ নাজানো আৰু মানে বাকীটো চবৰ লগতে কথা পাতি আছো।
মানে সেইদিনাখনো, কি, সেইটো বাৰু পিছত কবি তই মোক
পিছত-পিছত কম অ', পিছত কম অ' উম দেই, সিহঁতেও যাতে গম পাওঁক দিয়া আইঔ
বিনাশ, দিব্যহঁতে গম পাই গ'লে বেয়া হ'ব। সিহঁত দুটাই আকৌ মানে কি হয়, অ' নহয়, সিহঁতে মানে মেছেজ কৰা-কৰি কৰি থাকে যে দুইটাই গিৰীয়েক ঘৈণীয়েক হালেই এই তই হোৱাটছএপত-হোৱাটছএপৰ ট্ৰিক বিলাক চবকে দি নিদিবি।
উম, নিদিওঁ-নিদিওঁ-নিদিওঁ। এ তুমি আজি ফোন-ফোন এটা মাৰিবা হা ৱাইফাইটোলে
অ, আজিও কৰিম দে মই ইয়াক কুষক কম আজি, এই সন্ধিয়া যে যাম
উম।
সন্ধিয়া গ'লে তই আহিবি নহয়
ঠিক আছে ঠিক আছে, মই মানে মোৰ হ'ল বুলি ধৰ আৰু এয়া আৰু অ' অ'
মানে সিহঁতক লগাবি বুলি ক'লেতো তোৰ আহি যাব। সিহ'তেটো ভালেই পাব না।
অ' তুমি খালি মানে এনে সেইটোয়ে তুমি খালি হেৰি কৰিবা, তুমি তাক সুধিবা সুধি যে কেনেকৈ কি কৰি মানে পেকেজটো কেনেকা
পেকেজ চেকেজ চব সুধি লওঁ। মই ক'ম যে শুন ছা প্ৰথম ক'ম যে এ মোৰ ভাইটি এটা আছে ব্ৰডবেণ্ড লগাম বুলি ভাবিছে আমাৰ নিচিনা চেম, কিমান টকা যাব প্লা তোমাৰ লগোৱা চাৰ্জ কিবা আছে নে নাই, কাৰণ আমি লগা আপোনালোকৰ একো চাৰ্জ দিব লগিয়া হোৱা নাই, লগাই থৈ গুচি যায়হি। ত' ইয়াত কিবা চাৰ্জ আছে নেকি লগোৱাৰ, সেই গোটেই কথাখিনি সুধি মেলি আৰু প্লেনটোতো তই আমাৰ নিচিনা প্লেনেই লৈ ল'বি। আমাতকে বেছি নল'বি, এইটো একদম কম দামি প্লেন পাঁচশ টকাটো।
অ' এ ইমান ল মই আৰু মইতো মাহে মাহে মোৰ কাম চাম নাহে মানে
নাই নাই দৰকাৰো নাই এইটো যথেষ্ট স্পীড আমি যোনটো চলাওঁ। সেইটো যথেষ্ট স্পীড তাতকে আৰু নালাগে মানে চলাব। তইতো আৰু ইমান বোলে তোৰ হেভি নেলাগে নহয় বোলে কিবা কেফে চেফে আছে হয় নে নহয়?
নাই সেইবিলাক নালাগে।
আৰুটো ডাবুল বেনৰ দৰকাৰ নাই। আমাৰটো চিংগল
অ' মানে দুটা অ' তোমালোক কৈ কপিলদা কপিলদাৰ নিচিনা।
উম উম কিন্তু খালি সেইয়া আৰু আমাৰ চছেটপ বক্স তো মানে তোৰ ভাল চাই ৰটেকৰ।
অ' মোকো লগাই দিবনে তেনেকা?
অ' চাইৰ টেকৰটোও কম, মই বোলো আমাৰ যোনটো আছিলে চাইৰ টেক সেইটোৱে লগাব সেইটো সুধি লম বাৰু।
অ' অ' তাৰ মানে ধৰি লওঁ, এই তোমালোকৰ নিচিনা লগালে ভাল হয় আৰু, মানে ঠগনটো দিয়ে বুলিহে মোৰ ভয় লাগি আছে মানে। উম নহয় এতিয়া সেই হেৰি গেৰে
তোৰ ওপৰত বিশ্বাস এটা আছে মোৰ।
অ' মানে কি গেৰেকী মানুহ না গেৰেকী মানুহে মোক বহুতে ঠগন দি থৈছে মানে।
অ' হয় নেকি? কিন্তু এনেই ই আমাৰ লগত আজিলৈকে বাৰু এনেকুৱা কৰা নাই।
অ'।
তই আজি ফোন কৰিলে গ'ম পাম দেই কথাটো গোটেইটো ওলাবই নহয়।
অ'।
কি হয় কি নাহয়। ই ই মানুহটো গেৰেকি ফালৰ নেকি, তোক কোনে ক'লে কপিলে? হে
মই চিনি পাওঁ।
তই চিনি পাৱ নেকি?
চিনি পাওঁ মানে সেইয়া তোমালোকৰ যেতিয়া যে এই দীপৰটো নে চুম চুমদাৰটো চুমদাৰটো যে লগাইছিলে
অ'অ'
তেতিয়া মই মানে দেখিছিলোঁ, মানে তেতিয়া মানে এই আমাৰ বিহু দলৰ মানে প্ৰণৱ বুলি কয় সি তাতে কাম
উম, উম।
তাৰপিছত, মই তাক সুধিলোঁ আৰু বোলো তুমি এনেকে ৱাইফাই কাম কৰা নহ? মই কৈছো অহ কৰোঁ। তাৰপিছত, সি মা যোৱা বছৰ এৰিলে বোলা নেকি? এৰি দিলে নেকি? কামটো এতিয়া মানে ইয়া, এই তাকে যি চিনি পাইছিলো বাকী কেইটা কিনে চিনি নাপাও বাৰু মই প্ৰণম বোলা চিনি পাওঁ।
গম পাইছো, মানে তই তেতিয়াটো মানে গম ভাবিছ যে, এইখিনি গোটেইখিনি তাৰেই ল'ৰা হ'ব ধৰ। আৰু হয়তো মোৰো তেনেকুৱা লাগে।
মই তাতো আকৌ মই দেখিছো নহয়, সিহঁনতৰ ধৰি লও এই এইখন কাৰ সিহঁনতৰ যে যিখন, সেইখন গাড়ী লৈ সিহনতে ঘূৰি মানে তাতে সেইখিনিতে থাকে মানে, মানে তাতে থাক উম, তাতে গৈছোতো মই তাতে থাকিছো। আগতে, বিহুকেইদিন তো দেখি থাকো সিহঁনতক।
বাকী এতিয়াতো আৰু তোৰ প্ৰগ্ৰেম চগ্ৰেম কিবা আছে নে, ঢোল চোল বজাই আছ
ঢোল বজাও মাজে, মাজে বাকী
প্ৰেক্টিচ কৰি থাক' চাগে? কি ।
মাৰু, শুনিছা?
অ', অফচিজনত বিয়া আহে নহ?
অফচিজনত আমাৰ বিয়া, বিয়া মানে কি আৰু বিয়া চিয়া বিলাক হ'লে ধৰি লও যাওঁ তাত উ বিহু, আজিকালি ধৰি লও বিয়া বিলাকত কেনেকা ধৰি লোৱা বিহুহে চলে।
আজিকালি প্ৰায় বিয়া বিলাকতে মাতে আকৌ দেই, বিহু দল।
মাতে, অ', তিনেকা-তেনেকাত যাও।
সেয়া কিমান মান ।
সেয়া মানে সেয়া মানে কি জানা, তুমি যদি ধৰি লও অ' লিংকটোত লগাইছা তেনেহ'লে তুমি অলপ বেছিকে পাবা।
অ', অ'।
এনেয়ে তোমাৰ দিনটো সাতখন দিয়ে আৰু, সাতখন আকৌ খুৱাব দিয়াত তুমিতো আৰু আনলিমিটেড খোৱা।
সেইটো কথাই নাই আৰু।
সেইটো কথাই নাই আৰু এ সোধে আকৌ কিবা কিবি কমিছে নেকি? নহ অহা যোৱা খৰছো নহয়, অহা যোৱা খৰছো সিহঁন-সিহঁনতে উঠাই দিয়ে।
এ এইটোও ধুনীয়া দেখ
মানে একো নহয়, মই-মই মই-মই বছ গৈ বিয়াখনত বজাব লাগে। অ', এক টকাও মোৰ খৰচ নহয় তাৰপা তেলৰ পৰা।
বঢ়িয়া, বঢ়িয়া তেতিয়াহ'লে ঠিকেই আছে। আৰু বাকী তহতে গাড়ী ললি নহ, অলক্ৰোজ?
গাড়ী হ'ল আজি তোমাৰ
কিমান দিন হ'ল, বেছি দিন হোৱা নাই দেই?
নাই, নাই, নাই, বেছি দিন নাই হোৱা। এ তোমাৰ অ', নত-নতুন অ'। এ দুমাহ মানুহ চলোৱা।
আগৰখনটো পুৰণা হ'ল।
উম, উম।
নতুনখনৰ কথা কৈ আছো। কিমান হৈছে, দেৰমাহ মান হৈছে হবলা এইখন নহ?
অ', দেৰমাহ কিবা মই ইমান সঠিকতো নাজানো, মানে অলপ দিন হৈছেতো মানে হিচাপ কৰিব পৰা নাই এতিয়া। মাইলিষ্টটো ভালেই দিয়ে বাৰু কিন্তু এতিয়া এই হেৰি দেখা নাই থানৰ খুকা মিলাই দিছে যে তেলত।
অ', অ', এইডাল যে মহা প্ৰব্লেম হৈছে নহয়। ঐ গাড়ী মহাৰ
এইটো অকল চবৰ, চব গাড়ী হৈছে আৰু তুমি যদি বিচি ধৰিলেও গাড়ীখন চলাই থাকা নহয় ইথানৰ ভৰাই, ভৰাই তোমাৰ এই টেংকিটো মামৰে ধৰি খাই দিয়ে। তুমি মানে একদম আঙুলিৰ টুকুীয়া দিলেই ভাঙি যায়।
মানে কি হ'ল কালি মই আৰু এই আমাৰ ৰমেশে কথা পাতি আছিলোঁ দেই। সেইটোহও ঘৰৰ কাষৰ যে ৰমেশ
অহ, অ', অ', অ', গম পাইছো অহ, অ, গম পাইছো।
ত ৰমাশে মই কি এটা কঁঠাল মানে ওলালো এই থাইানৰ কঁঠাল ওলালো আৰু।
উম, উম।
মই মানে কৈছোঁ যে মানে আমাৰ যিমানটোৰ ভাৰতৰ যিমান মানুহ আছে। চবকে এইটো মানে এটা কেনেকুৱা গম পাইছ নে তোৰ হেৰি মানে কৰিবই লাগিব এইটো তেল ভৰাবই লাগিব এনেকুৱা মানে দাবী দি আছে। যিটো হ'ব নালাগিছিল।
সেইটোতো হয় বাৰু।
কাৰণ ক'ব ওলাইছিল যে আমাৰ যোনখিনি আগৰ পৰা যোনখিনি গাড়ী ঠাইনৈ নচলে সে তিনি গাড়ীৰ পেট্ৰল দিয়ে চলি যাব।
অ'।
আমি এতিয়া ইথানলৰ গাড়ী আনিম তাৰ পিছত মানুহে ভঁৰালি হ'ল সেইটো কোৱা নাই নহয়।
সেইটোৱ, সেইটোৱ।
যোনখন গাড়ী তোৰ ইথানত নচলে সেইখনতটো ইথানত ভৰিলে কেনেকে
কেনেকে চলিব আৰু সেইটো সেইখন গাড়ী সেইটো হেৰিত বনোৱাই নাই।
অ, বনোৱাই নাই।
উম, আৰু এতিয়া শুনিছো বোলে তোমাৰ এ ই থানালৰ মানে ধৰি লও যোন বিলাক গাড়ী যে তোতেলি যেতিয়া মানে ইণ্ডিয়াত মানে ধৰ চব ইথানৰ গাড়ে হ'ব।
সেইটো হবলৈ হলে বোলে তোমাৰ আৰু অ, ত্ৰিশ বছৰ, পয়ত্ৰিশ বছৰ লাগিব বোলে। তেতিয়াহে মানে গোটেই অল ইণ্ডিয়াত তোত মানে চবতে ইথানল মানে গাড়ী চলিব আৰু।
তই ৰিলচত পাইছ চাগে এটাই কৈ আছে নহয় যদি থানৈলতে যদি গাড়ী চলাব পাৰিলে হয় আজি তোৰ এ, আমেৰিকা চাইনা ৰাছিয়াই যে কুঁহিয়াৰ খেতি কৰি পেলালে হয়। অ'।
সঁচা।
সিহঁতে কিয় কৰা নাই আৰু এই তই ৰিচেণ্ট নিউজ এটা পাইছ নাই নাজানো এই ভূটানৰ ৰজা যে ভূটানতো ৰজা শাসনহে চলি আছে এতিয়া ত' তালৈও মানে আমাৰ ইণ্ডিয়াৰ পৰা মানে হেৰি কৰিছিলে যে আমি আপোনালোকক পাই দি মিঠা নৈল ভূটানে মানা কৰিলে।
উম, আৰু, আৰু এটা তোমাৰ হেৰি শুন, শুনিছোঁ তোমাৰ হেৰি উ, নিউজ এটা তোমাৰ মানে বাহিৰৰ দেশত মানে কোনোবা এখন দেশত মানে ইথানলৰ মানে এ প্ৰজেক্টটো মানে আহিছিল হা। সে বনাম বুলি কৈছিলে দিয়া অ, ই ইথানলৈ ন সেইান চৰি, চৰি তোমাৰ এই যে আমাৰ যে ডা বিলাক আমি যে কিবা এটা চাৰ্চ কৰো।
ন, গম পাও।
তাতে জোনবিলাক ডাটা মানে ডাটা বিলাক স্তৰ হয়।
অ', সেইবিলাক মানে কিমান পানী মানে পানীৰ ভিতৰত থাকিব লাগে মানে
তলত তলত সাগৰত থয় সেইবিলাক অ', -
থ'ব লাগে কিন্তু এতিয়া ্ ত নিদিলে মানুহে মানে পুৰা প্ৰটষ্ট কৰি তাৰপিছত, এতিয়া কি কৰিছে যে, এতিয়া ইণ্ডিয়ালৈ লৈ আহিছে এতিয়া ছেম প্ৰজেক্টো ইণ্ডিয়ালৈ লৈ আহিছে ইণ্ডিয়া মানুহে পুৰা একদম মানে, মানে ফূৰ্তিত কবই পৰা নাই
কব নোৱাৰা হৈ আছে, গম পালো
কিবা এটা, কিবা এটা মানে, হেৰি হয় তোমাৰ এ, শেষ কৰি লে চব
সঁচাকৈ দেই ভাই নহয়, মই এটা বস্তু খালি মোক খং উঠিছে কিয়? যিটো বস্তু দি গাড়ী নচলে, সেইটো বস্তু জোৰ জবৰদস্তিকে ভৰাব দি আছে
সেইটোয়ে নাজানো মানে, কি আগত
তই ভাবচোন মানুহ এটা এখন গাড়ী লৈ একে কষ্টৰ টকা জমা কৰি কৰি থোৱা টকা দি তাৰ পিছত, যদি গাড়ীখন বেয়াই হৈ থাকে তেলৰ কাৰণেই
চলাব ন, বাৰু বেলেগ এটা কাৰণে ঘৰুৱাত মান এনেকাই নহয় তুমিটো কথা কৈছা, হ গাড়ীনৰ কিবা এটা কাৰণে হৰি লও অ', মানে, তুমি সেইটো বস্তু নভৰা বুলিও তুমি নভৰাব নোৱাৰা মানে, খুব ভৰাবই লাগিব
অ', লাগিব
উম, মানে ধৰি লক এতিয়া কিছুমানে ধ ললে নভৰাও দে ম বেলেগ এাল ভৰাও সেইটো নহয় মানে কৰিবই লাগিব মানে, তুমি
কৰিব লাগিব, কৰিবই লাগিব
এতিয়া বোলে তেল যিমান পইচা দি কিনি আছে এ, এতিয়া এতিয়া বোলে, এ কিবা তোমাৰ এতিয়া বেছি পইচা দি কি কম পইচা দি কিনি পেলাই সেইখিনিতে বেছি পইচাত বেছি আছে
আহ,
আগ
আৰু এসময়ত কৈছিল নহয়, বোলে ইথান অইল বোলে যেতিয়া হই যাব তেতিয়া হেনো পেট্ৰলৰ দাম ডাইৰেক্ট তোৰ হেৰি, আহি যাব পোন্ধৰ টকা
নকওঁ এইটো যে মানে
সঁচাই কথা, কি যে কৈ আছে নহয় এইবিলাক মানুহ মানুহ বিলাকক বুৰ্বক বুলি ভাবে নে, কি নাজানো আৰু দেই ন
সচা সচা উ চাহ মানে কি ক'বা ভাৱ কি মোতকে জ্ঞানী কোনো নাই আৰু
অ', সেই তেনেকুৱা ভাৱে আৰু এটা কথা, কালি ইয়াৰ লগত কথা পাতিছিলো ৰমেশৰ লগত তই, এটা বস্তু চাবি হে এই বস্তুতটো তেল চেলৰ কথাটো পাতি পাতিব লাগে পেট্ৰলিয়াম মিনিষ্টাৰে পেট্ৰলিয়াম মিনিষ্টাৰে ক'ব লাগে, হেৰি পেট্ৰলিয়াম মিনিষ্টাৰ নহয় নহয় এই পি ডাব্লিউ ডি ৰাস্তা হে অ', ত
এ এ এই চৰকাৰখনন কেনেকাে জানা যোনটো মানুহে ধৰি, লওক ইলিগেল কাম কৰি আছে ধৰি, ল বেলেগ এটা মানে, পদ্ধতিত ধৰি লও সি ধৰি লও ক'ৰবাত ধৰি লও বেলেগ এটা পোষ্টতাম কৰি আছে ধৰি, লওক তাত ধৰি লওক, সি বেলেগ এটা ইলিগেল কাম কৰি আছে নিজৰটো নাই কৰা দেই। তাক আকৌ কৰি বা কিবা এটা কৰি আকৌ তাক হেই কামটোৱে তাক মে
ন',।
মাজতে এটা কেছ শুনিছিলা নে? এই তোমাৰ যে এই যে ফ অ', এই যে ফৰেষ্ট মিনিষ্টাৰনে কিবা এটা, যে তোমাৰ, সি যে যোনটো ইলিগেল কাম কৰিছিল, আৰু তাকে ফৰেষ্ট মিনিষ্টাৰ
উম। অ', একো নহই বনাই দিবা। একো কথাই নাই এইবিলাক।
চব, এতিয়া ধৰি ল, এতিয়া হেল্থ মিনিষ্টাৰটোৱে, ধৰি ল, বিহাৰৰ
উম, উম, উম। কি হব গৈ জানো, দেশখন নাজানো আৰু দেই। এই বাদ দে। এইবিলাক কথা পাতি থাকিলে শেষে ন'হব বুজিছনে? বাকী ক কি মাছ চাছ পাইছেনে নাই?
তাকে কি কিনো কৰিবা ন হা হা?
মাছ যে ধৰিছে পাইছেনে নাই?
মাছ পাইছে নেকি সম্ভৱ।
পাইছে ন?
তোমাৰ মাজতে দেতাই এনে বৰশীটো লগাই থৈ গৈছিলে, ডাঙৰ মাছ ভাল পাইছে মাছটো জিৰণি দি হৈছিলে বাহঁতৰ কাৰণে।
কি কওঁ?
উম, তাৰিছত জিৰণি দি ধৰিলে তাৰপিছত। এই আমাৰ পুখুৰীটো টে চাইদ-চাইদৰ পুখুৰীটো টে। উম, তাৰপিছত এই হেৰি হৈ গ'ল। এই মানুহ মৰিলে। মানুহ মৰা দেখি আৰু তাৰপিছত উ হেৰি কৰি থৈ দি থৈ দিছিলে তাৰ পিছত হেৰি তোমাৰ এই পানীত মানে জনিট দি থৈছিলে এই পুখুৰীটোতে য মানে পানী চেঞ্জ কৰি থাকিব লাগ যে, সেইকাৰণে পুখুৰীতে জিৰণি দি থৈছিলে তোমাৰ। মৰি থাকিলে। মৰি থকা দেখি সৰু বাপুহঁতক দি দিলে।
অ', অ, ডাঙৰ মাছ মানে?
ডাঙৰ মাছ আকৌ তোমাৰ আকৌ হেৰি মৰা আগদিনাখন আমি মাছ আনিলো। মাছ আনাৰ পিছত দুপিছ মান খালো। খাই পেলাই পিছদিনাখন যেতিয়া খবৰটো-খবৰটো পাইছো। এই আকৌ এই জোতি হতক দি দিলো।
অ', ঠিকে আছে দে। এনেই পেলাইহে দিব লাগিলে হয় ন।
চাৰি অনা বস্তু
সেইটো সেইটোৱে ভালেই কৰিছ। ঐ তই বাকী তই বোলে হেৰি
চুপা চুপিখন তোমাৰ হেৰিখন এ প্ৰথমখন চালো ছেকেণ্ডৰখন মই এনেই অকণমান-অকণমানে থুলমুলকে চাই থৈছো আৰু তুমি চালা?
অ', নাই নাই চোৱা নাই মই।
উম, ভাল হৈছে কিন্তু
গম পাইছো। ঐ নেক্স যে ফিল্ম আহিলে আমি যামহা চাবলৈ।
অ', যাম যাম হেৰিখন বজাও বোলা এখন যে নতুনকে যে শুনিছে তোমাৰ কি বুলি কয় নহ ন এই-এই কি ৰখা।
অসমীয়া
অসমীয়া নতুন ফিল্ম এখন আহিছে কিবা?
ককা দেউতা আৰু না
অ', ককা দেউা আৰু নাতি অ', এইখন চাব
উম, গম পাইছো না মোৰ মোৰ চাবলৈ মন আছিলে। পুলিচখন
ঐ পুলিচখন অ' কেতিয়া আহিব নাইচোৱা, নাইচোৱা।
এ চাবি তইতিজ আৰু তাৰ পিছত কবি
তেনে চাব লাগিব ৰখা
অহাৰ কথা আছিলে তিনখন তিনি জুলাইত কিন্তু এই ক ককা দেউতাৰ নাতি এইখন অহাৰ কাৰণেতো সেইখন পচপন কৰিল এতিয়া পিছলৈ দিব এইখন।
অ'
আগষ্ট মানত আহিব লাগে, সম্ভৱ আগষ্ট ছেপ্টেম্বৰ।
হ'ব আমি চাম একেলগে যাম ন চাবলৈ।
যাম, যাম কি মজা লাগিব ন চাই। আনোৱাৰ হলত বোলে সোমাই লৈছো গোটেই কেইটা। লগৰ কেইটা চিঞৰ বাখৰ কৰিয়েই ইছ। পপকৰ্ণ আনি বোলে দলিয়াই হে এই কি সুন্দৰ।
মোকে মোকাম ওচৰৰ মানুহ এইবিলাক কমপ্লেইন দিব লাগে। কাষ চিত মানুহে বোলে
কমপ্লেইন মানে বোলে চিনেমা নাচায় বোলে কাজিয়া হৈছে বোলে সংসাৰৰ। কেনেকুৱা লাগিব।
অ'নহয়ো, নহয় তুমি বোলে দিব্য বোলে মোৰ কাষত বহাই দিছে। তেওঁ বোলে কাক বোলে একদম লগাই। এনেই বোলে মুখত আঙুলি দাল ভৰাই দিওঁ বোলে।
তহ'ত তহ'ত দুটাক বোলে পপকৰ্ন এটা দি দিলে পেকেট এটা তই বোলে খাই খাই খাই খাই লাষ্টত যিখিনি সিখিনি বোলে দিব্যৰ মুখত মাৰি দিলি। কেনেকুৱা লাগিলে হা। কম মাৰিবনে মানে তো বেয়া দিব নহয়।
তাতে দিব বোলে তাতে দিব।
একে তাতে একে কাজিয়া চাজিয়া লাগি সি ওলাই গুচি আহিব মই নেচাওঁ।
একদম হুলস্থুল কৰি পেলাব লাগে ন।
হেই বা কিন্ত আমি যাম ন। ফ্লিমখন চাবলৈ ঐ আৰু ক'ৰবাত কিবা প্লেলেনিং এটা উলওিয়া নাই ক'ৰবাত কাজিৰঙা চাজিৰঙা ফালে যোৱাৰ ক'ৰবাত এদিন থাকি আহোঁ। ব'লচোন
তাকে এইটোক কৈছো ইহঁতে একো নাম
এই গোটেই গোট গোটেই গোটেইকেইটাকে কৰ
উম।
যে আমি যাওঁ যি চাৰি পাঁচটা আছো। এদিন ৰাতি থকাকে যাওঁ।
তাকেই মই মইতো মইতো ৰাতি থকাকৈ যাবলৈ খুব মন আছে। মানে মই তেনেকে ফুৰিবলৈ গৈয়ে পোৱা নাই।
ন এই মই কৈছো নহয় বিৰাট মজা লাগে।
মানে বিশেষকে লগৰ বিলাকলৈ গ'লে আৰু ভাল লাগে ন।
এই অতি সুন্দৰ মই টোক কলো নহয়। তই একবাৰ ফিল্ডটো পাই গ'লে। তাৰপিছত তোৰ মন গৈ থাকিব আৰু
সেইটোৱে টো যাবলৈ পৰা নাই মানে অকণমান ফাইনেঞ্চিয়েলি অকমান উইক হয় ৰখা যাম যাম এনে
আগষ্টলৈ হৈ যাব তো তোৰ। ক'ত যাবি ক কাজিৰঙা ফালে যাবি নে অৰুণাচলৰ ফালে যাবি সেইটো ক।
এতিয়া তুমি ধৰি লও যোনটো জেগাত ভালকে গৈ আহিছা ধৰি লও জানা মানে প্লেচটো ধৰি লও ভাল জেগা এ তাত যাব। লৈলে ভাল আৰু।
গোটেইকেইটাকে কণ্টেক্ট এটা কৰিবি
অ, দিয়া মই হোৱাটছআপতে গ্ৰুপ এটা খুলি দিম। তাতে চবে আ উম, আলোচনা কৰিম তাতে।
আলোচনা কৰিব লাগিব, যাব লাগিব আমি ক'বাত গম পাইছ নে
নেইট এইেইট
একেলগে আৰু বাকী হেৰি যে তোৰ কলেজ
কলেজ তোমাৰ এই হেৰি আই টি আই টো কৈছিলো যে তোমাৰ
উম।
আইয়া উ আগষ্টৰ পৰা চাগে আইডিয়াতটো
গম পালো ইলেক্ট্ৰিচিয়ানত ললি তই
উম, উম, লখিছয়
দে, শিক, শিক চাৰ্ফ এইটখন নি দিলে কামত দিব আৰু তই একজাম চাম দিব পাৰিবি ন।
অ, তাৰমানানে কি তোমাৰ এই কৰ'বাত ভাল প্ৰাইভেট চাকৰিাত হলেও ভাল পষ্টত আৰু
এই পাৰি পাৰি আমে পাৰি।
তেতিয়াও কৰিব পাৰিম আৰু তুমি আইডিয়াটো ধৰি লও মোক কৈছে কপা যে আইডিয়াটো শিকিলে ধৰি লও। বিদ্যা বাঢ়ে যিকোনো বস্তু ধৰি ল আইটিই ধৰি লও বহুত কিবা, কিবি ভাগ আছেতো মনট নাই মানে তুমি এতিয়া বেলেগক, বেলেগত তুমি কৰিব নকৰিলে ধৰি লও নিজৰ ঘৰ্ষণাতে যদি তুমি খোপা কৰি পেলোৱা, কম পইছা তোমাৰ মানে হৈ যাব নেকি হয়নে।
মানে কি জানা তই চৰকাৰী নহ'লে প্ৰাইভেট ভাল এটা জবত সোমাই থৈব পাৰিবি।
অ, এইটোৱে।
তে নহ'লেও বোলে মই নিজেই কৰিম মই কাৰো আডাৰত নকৰো তই যদি নিজে যদি তই যদি টেন্দাৰ পেলাৱ বোলে ঘৰে ঘৰে, যে আপোনালোকৰ ইলে কাম হলে মোক দি দিব।
তেনেকে কৰিব উ, তেনেকেই এইটো চিষ্টেমটো কিন্তু বঢ়িয়া ত ধৰি লও মই
এ, সময়ত নিজে কৰি, কৰি তই বোলে তোৰ আন্ধাৰত মানুহ আছেগৈ।
অ, মই তোমাক সেইটোয়ে ক'ম বুলি ভাবিছিলো অ', অ', মই এইটোয়ে তোমাক ক'ম বুলি ভাবিছিলো।
উ, গম পাইছ নে সেইটো বিৰাট ধুনীয়া বস্তু প্ৰথম ত নিজে ধৰ অলপ কষ্ট কৰি দি। তাৰপিছত দুই, চাৰিটা ল'ৰা গোটালি, ল'ৰা গোটোৱাৰ পিছত তই টেণ্ডাৰ ল'লি সিহঁতক দি, দি, দিলি কাম শিকোৱাৰ পিছত কামখিনি তই শিকাব লাগিব।
উ, উম, এৰি, এৰি, উম।
সিহঁতে ঘৰৰ কাম কৰি আছে। তই জাষ্ট গৈ চাও আৰু অলপ, চলপ কিবা, কিবি থাকিলে কৰি দিয়। টকা টোৰ।
মই মানে, মানে একদম বছৰ টাইপ যাম আমাৰ বোলো মোৰ মই কম ধৰি লও ইয়াত কাম আছে ওলাবি। সেইটো কৰিব পাৰি কিন্ত দেই তুমি ভাল আইডিয়া এটা দি
অ', অ', মানে ছাইট ভিজিটাৰ তোৰ।
সময়ত ধৰি লক
যেনেকে মানুহে যে ঘৰৰ যে ঘৰৰ কনফ্লেক্ট বিলাক লয় ঘৰ বনোৱাৰ। অ, লেবাৰটোতো এইবিলাকে লগাই দিয়ে। ওজনবিলাক তাৰ ওচৰে পাঁজৰে পায়।
বহুত লাভ আছো তুমি যদি এটা, এটা বিল্ডিং লৈ লোৱা নহয়
সেইটোৱেইে কামখিনি সিহঁতে কৰি কামখিনি সিহঁতে কৰিব তই খালি এবাৰ বাৰ মাজে মাজে গৈ চাই থাকিব লাগে
চাই থাকিব লাগে
আৰু তোৰতো ইলেক্ট্ৰিচিয়ানৰ কাম তেনেকুৱা নহয় ইমানো সঘনাই যাব নালাগে। হয়নে নহয়।
মোক ধৰি লওক গৈ পেলাই ঠিক লৈ ধৰি লবা।
অ এতিয়া, এতিয়া মই চাপোজ তোক কথা এটা কৈছো দেই এই যে আমাৰ যে ওচৰে পাজৰে মেডিকেল কলেজ বিলাক বা তোৰ মেডিকেল, এ স্কুলে হওক, বা কলেজ এইবিলাক যে বনোৱা হয়।
উম।
তাৰো কিছুমানত টেণ্ডাৰ মাৰে নহয়। এই যে গোটেই বিল্ডিং বিলাক। আগৰ যে ইলেক্ট্ৰিচিয়ানবিলাক।
উম-উম-উম-উম।
গম পাইছনে যে গোটেই বিল বিল্ডিংৰ যিমানটো ৱেৰ কানেকশ্বন কিবা কিবি এইবিলাক
উম, এই সেইটোৱে। এই গুটুদাহ'তে তাকে কৰে হবলা। এই যে গুদু।
অ। অ, অ, অ, হয়, হয় সি গৈছিলে ফালা মাৰাণে ক'তো গৈছিলে নহয় সি কাম কৰিবলৈ।
তাতে তাক মোক সুধিছিলো মই কি কাম কৰি আছা সি তেনেকে ক'লে আৰু কৈছে ভাল পইচা আছে বুলি কৈছে মোক কৈছে। আইডিয়াটো পঢ়িব পাৰো কিন্তু দেই। সি বোলে সি কৈছে বোলে সি মানে তোৰ আনটো চাৰভে কৰে হবলা তুমি যেনেকৈ ক'লা বেলেগৰ আনন্দাৰত। কৰে গৈছে বোলে, বহুত বহুত টেণ্ডাৰ লয় বুইছ।
সেইটোৱেই তই ভাবিছা তেতিয়াহ'লে।
একদম এটা এটা ডাঙৰ ডাঙৰ এটা তাত ডাঙৰ ডাঙৰ একদম বিল্ডিং লৈলোছো ফ্লেট বিলাক বনাইছিলো। তাৰ ধৰি লওক তেণ্ডাৰ পৰি গলে কেনেকা আৰু।
কম ৱেৰিংৰ কাম থাকিব। লাখ লাখ টকা ৱেৰিং চব কামেই চলিব তাত।
চলিব অ।
ত তই ভাবি ল আৰু তোৰ আন্দাৰত মানুহ লগাই দিছ। ত সিহঁতক কিবা এটা মন্থলী দৰমহা চিষ্টমত বা ডেইলি চিষ্টমত কিবা এটা দি দিলি। বা উইকলি চিষ্টেমত, আৰু তোৰ বাকীটো তোৰ আৰু লাভৰ অংশ।
বাকী মই সিহঁতৰ পৰা দুশ টকা এটা ওলাব পাৰিম। এটা মানুহৰ দুশ টকা এটা ওলালেই মোৰ বহুত লাভ হৈ যাব। ডেইলি দুশকে যদি মই উলিয়াও। মই কৈছো নহয় মানে আৰু একো কৰিব নালাগে মই। খাই থাকিলেই হ'ল আৰু বহি বহি।
অ খালি তই হেৰি আৰু ছাইদ বোলে তই দুই চাৰিবাৰ গৈ ভিজিট মাৰিলি। প্ৰথম কামটো চালিগৈ তাৰপিছত বোলে আধা হ'ল। তাৰপিছত সম্পূৰ্ণ হোৱাৰ আগত এবাৰ চালিগৈ তাৰপিছত একে লাষ্ট ফিনিচিঙ এবাৰ মাৰি দিলি আৰু।
উম, আকৌ ধৰিলো দুই এটা ধৰি লও, ধৰি লওক কিছুমানৰ ঘৰৰ ধৰি লওক ভাল ৱায়ৰিং ধৰি লওক। একদম মানে ধুনীয়া, এইবিলাক লাইট চাইট লগাইছে অলপ ডেক'ৰেচন কৰিব লাগে। সেইবিলাক কাম ধৰি ল মই লৈ ললো বেছি পইচাত ধৰি লও।
চব পাৰ এইবিলাক কৰিব। এই বহুত মানুহে যে এইবিলাক কৰিয়ে চলি আছে গ'ম পাইছনে।
অ ৱাৰিঙৰ কাম কৰি বহুতেই চলি আছে।
অ ৱৰিং বুলি নহয় বহুত ধৰণৰ কাম আছে।
উম, উম।
কৰো বুলি ক'লে। অকমান তই খালি ওলাই যাব লাগিব মা লগাবলে বাছ। চাকৰিত কি বেছি টকা তোক সেইখিনি কামে।
সেইটোয়ে তুমি চাকৰিত
কিন্তু মানুহে, কিন্তু মানুহেটো শিকাই নিদিয়ে সেই বস্তুতটো গ'ম পাইছনে?
সেইটোয়ে সেইটোয়ে তোমাৰ মানে কি জানা চাকৰি বস্তুতটো পুৰিছে তোমাৰ মানে ধৰিলওঁক তুমি চিক'ৰ মানে ধৰি লওক টেনচন নাই তুমি কাম নকৰিলেও কৰিলেও মানে ফাং ফুং কৰিলেও মানে তুমি পইচা পাবায়। পাৰিবা, কিন্তু এতিয়া তাত তুমি বেপাৰ কৰিবলৈ গ'লে তুমি কিন্তু কষ্ট কৰিব লাগিব, কিন্তু আৰু তুমি যি মন যায় তাকে কৰিব পাৰিব। আৰু যেতিয়া তোমাৰ কাম কৰিব মন নাই মোৰ ঘৰ
বহি থাক। আৰু চবতকৈ ডাঙৰ কথাটো কি জানা ব্যৱসায়ৰ সেইটো হ'ল তোৰ পইচাটো নিজে বঢ়াওঁ বুলি ক'লে বঢ়াব পাৰি, যে মোৰ এইখিনি টকাই অতা নাই। মোক আৰু দৰকাৰ
আৰু লাগিব, অ'
আৰু কাম কৰ তই।
সেইটোৱে, আৰু উ
কাম কৰ লিমিটেড টকাই পাবি তই।
সেইটোৱে সেইটোৱে, বেপাৰ কৰিবলে মানুহৰ মাইণ্ড লাগে দেই। যদি তোমাৰ মানে আৰু চিনাকি লাগিব।
টো লাগিব চিনাকি লাগিব প্লাছ তোৰ কষ্ট কষ্টটো চাকৰিতকৈ দুগুণ-
দুগুণে
মই কৈছো হেৰি অ' হেৰিৰ ফলত তোৰ চৰকাৰী চাকৰিটো বিৰাট ভাল, কষ্ট নাই।
কষ্ট নাই উম।
কিন্তু ইয়াত তই তোৰ মানে কৈছো নহয় ঘাম মাটিত পেলাই কাম কৰিব লাগিব। আৰু সেই অনুযায়ী বাৰু তোক পইচাওঁ দিব।
পইছাওঁ পাবা অহ ইটোয়ে মানে কি চৰকাৰী চাকৰি কৰি বিলাকৰ সেই এটা সময়ত মানে এটা সময়লৈ হেৰী মই যেতিয়া লাষ্ট ৰ ধৰিল সিহ'তৰ ৰিটায়াৰমেণ্ট হ'বৰ সময়ত তেতিয়াহে মানে অলপ আজাদিত ঘূৰিব পাৰে।
অ' আৰু তেতিয়ালৈ ধৰ অলপ মোটা ধন
দি দিয়ে দি দিয়ে তেতিয়া মানে তুমি ধৰি লওঁ কিবা এটা কৰো বুলি ক'ৰিব পাৰে। সেইবিলাক মানুহ আকৌ
ক
কি
হেল্ল' উম ক উম শুনি আছো।
মই ভাবিছোঁ কাত খাই গ'ল নেকি নাই নাই নাই চাৰ্জত মোবাইল লগাই থোৱা আছে টেনশ্যন এ নকৰিবা।
অ' বা এইবিলাক তুমি কে ইমান বেয়া কথা নকবা অ' চাৰ্জ
উম তাকে মই মানে অ' এই এইটো কৈ আছিলো তোমাৰ অ' এই হেৰিত মানে চৰকাৰী চাকৰিটো হ'লে তুমি কিছুমান মানুহৰ ধৰি লওঁক টেঙৰ আছে কিছুমানে কি কৰে ৰিটায়াৰমেণ্ট সময়ত যদি তুমি ভাল পইছা এটা পাই গ'লে সিহঁতে কৰ'বাত লগাই দিয়ে, এফ ডি চেফ দি কৰ'বাত সুমিয়াই থৈ যায়। লগাই দিয়ে ও কিন্তু কিছু অ কিছুমানে কিন্তু সেয়া আজিকালি চৰকাৰী চাকৰিবিলাকে কি কৰে মেক্সিমানে আজিকালি কি কৰে মই দেখিছোঁ কি আহাদে পইচা পাব ঘৰ বনাব মাটি কিনিব থাকিব বছ সিমানেই পেঞ্চনৰ পইচা কেইট খাই থাকিব আৰু সেইকেইটাই
নকৰে আৰু একো।
নকৰে আৰু, এই এইটো নহয় তুমি যেতিয়ালৈকে জীয়াই আছা তেতিয়ালৈকে তুমি মানে আজাদিত থকা আৰু, যি মন যায় তাকে কৰিব পাৰিব হ'ল
অ', সেই সেইটোৱে সেইটোহে এক্সুয়েল জীৱন কিন্তু বুজিছ
সঁচা মানে, তুমি ধৰি লও এতি দোকান এখনৈ গৈ পেলাই যদি তুমি, দশ টকা, বিশ টকাৰ, কাৰণে যদি ভাবা কাম কৰি পেলাই এনে বাৰু তুমি বেকাৰ যদি তেতিয়া ভাবাটো বেলেগ এটা কথা, অ', কিন্তু তেতিয়া তেতিয়া তুমি কাম কৰি পেলাই যদি তুমি ভাবিব লগা হৈছে তেতিয়া অকমান গাত লাগে আৰু
এ ধৰ তই কিবা এটা কিনিবলৈকে গ'লি, এই এইটোৰ দামটোহে বেছি এইটো মোৰ হেৰিত অহা নাই, হয়নে সেইটোত নহয় আৰু বোলে ভাল লাগিছিল লই ল
লৈ লয় দাম বাদ দি যিমানেই ধৰক
দাম, এইটোৱে আৰু কি কবি ঐ নাই, আজিকালি বাৰু বহুত মানুহে তোৰ ব্যৱসায় চেৱসায় কৰিব লৈছে দেই আৰু, চৰকাৰেও তো অলপমান হেল্প কৰেতো
আহ, সেইটো ভাল উম, উম,
আৰু চৰকাৰীও মানে হেৰিটো, অলপ বেছি কৰি আছে ব্যৱসায় হেৰিটো চেক্টৰটো মানে, তোৰ
কৰি আছে কাৰণ কিয় কিয়? কিয় কৰিছে জানা, আজি আমাৰ অসমত মানে তোমাৰ অসম অসমীয়া মানে, অসমীয়া বিজনেচমেন বহুত কমেই
বহুত কম, বহুত কম, আছে মানে কি জান? আছে সৰু সুৰা বিজনেচমেন আছে অসমত যিমান ডাঙৰ, ডাঙৰ, যিমান চেক্টৰবিলাকত যিমান বিজনেছ চেক্টৰ আছে ডাঙৰ নাইন ন, মানুহ মাৰোৱাৰী বেংগলী মানুহ আছে
অ', এই দুটাই মানে জাতি অসমীয়াখন বহুত কম
উম, আৰু কিহ আৰু সিহঁতৰ একচুৱেলি জন্মৰ পৰা মাইণ্ড চছেটেই থাকে সেইটো
সেইটোয়ে অ', ব্যৱসায় মানে সিহতে যদি তই সি সিহতে কি কৰে জানানে পোৱালী বিলাকক কি কৰে জানা যদি পঢ়াই থাকে যদি পঢ়াত বেয়া বুলি জানি গম পাইতো ইমান ইমান ঘৰ পৰা ফৰ্চ নকৰে সিতেোৱে খালী হাই ছেকেণ্ডাৰী বা মেট্ৰিকটো দোকানৰ মেইন চিট খনত তাক বহাই দিব
বাছ হৈ গ'ল আৰু, সিহঁতক বহুত সৰুৰ পৰাৰাই ব্যৱসায় শিকাই দিয়েতো সিহঁতক ঘৰৰ পৰিৱেশ বিলাকো তেনেকুৱা না
সেইটো সেইটোয়েই মানে, আচলতে ঘৰৰ পৰিশৰ লগতো কথা আছে কিছুমান দে
কথা আছে, কথা আছে সিহঁতে সৰুৰ পৰা কি কথা শুনে ব্যৱসায় পইচা ইনভেষ্টমেণ্ট, সেইবিলাকৰ ওপৰতে কথা শুনে হয়নে নহয়
সেইটোৱে ক'ত কেইটামান
আমাৰ হৰি পঢ়িবলৈ যা হে
সেইবা
দেউতা মই পঢ়িব নোৱাৰো তেওঁ পঢ়
পহিবই লাগিব
পঢ়িবই লাগিব, পিঠি ফালি দিম ধৰ কবি নাই এই এইবিলাক কিছুমান বস্তু মাইণ্ড ছেটৰ গেম গেম পাৱ নাই
উম, সেটো হয় সেইটো হয়
সিহঁতৰ পৰিৱেশেই তেনেকুৱা পাই আছে চালা সৰুৰ পৰা
উম, সিং ত মানে আচলতে সেইটো হয় মানে কি জানা কিন্তৰ মাক বাপেত ধৰি লও সেই ফাইনেন্ঞ্চিয়েল প্ৰ্লেমটো নাপালে না।
নাপালে নাপালে।
নাপালে মানে যদিয়ে যদি ধলেও মানে পাই গ'ল হয় মানে সিন্দু হেয়া পঢ়াটো চে হয় এতিয়া ধৰি লক আচলতে অ যোনটো মানুহে ধৰি লও বিজনেচটো আৰম্ভ কৰিছিলে কি অকন ভুগিলে কেইদিনমান আৰম্ভ অ পুতুককো বিজনেছ চচটো নহয় ত তাৰ পিছৰ প্ৰজন্ম খিনি এতিয়া কিমান আৰামত
ভুগি আছে ধৰা মানে মানে হেৰি আৰু তোৰ প্ৰথমে যোনটো পিৰীয়ে কষ্ট কৰিলে কৰিলে আৰু। তাৰ পিছত যদি এষ্টাবলিছ হৈ গ'ল তাৰ পিছত চলাইহে নিব।
চলাইহে নিব লাগে কালি এতিয়া ধৰি লও আমাৰ দেউতাহঁতৰ কথা কৈছোঁ বিনে থাকে হয় সিৰ যোনটো বিজনে সেই যোনটো বিজনেচ কৰিলে হয়,
উ, সেই সেইটোৱে কথা তোক ধৰ আহ, কৰি থ দি থৈ গ'লেহে আধালৈ
উম মানে জেনেৰে্যন প্ৰতি জেনেৰেশ্যনৰ প্ৰতি
উঠাই উঠাই গৈ থাকিলে এতিয়া ধৰ তই কৰিব লাগিব। তই কৰি পেলাই তই উঠাব লাগিব তাৰ পিছত তোৰ পিছৰ প্ৰজন্মই
কৰিব সেইটো এতিয়া মই ৰি্ বহুত ডাঙৰ ৰিক্স লাইছোঁ হাতত।
উম, মানে আমাৰ কথাবিলাক কেনেকুৱা আমি কষ্ট কৰিব লাগিব।
উম, উম।
আমাৰ ফল খাবলৈ ইমান খাব নাপাবি চাগে,
তেওঁ বা এনেকে নকবা। খাব লাগিব মানে যিমানতটো পাৰিম সিমানতটো খাই দিম আৰু।
খাব লাগিব আৰু।
আছে আছে ঠাণ্ডা এটা ধুনীয়া ঠাণ্ডা এটা আছে। কাৰণ কিয় তোমাৰ বৰ-বৰষুণে এজাক
বৰষুণতটো দি দিলে ভাল লাগিল ভাল লাগিলঐ, মই এতিয়া বাহিৰলৈ ওলাই আহে মই গম পাইছোঁ।
ধুন মই ফেন মই ফেন চেন নাই লগোৱাতো মই খিৰিকিীখন মেলি বিচনাখনতে ওচৰতে বহি আছোঁ। অ, ফেনডালে কটক কটক কটক নাই আমাৰ এই চিলিঙি নাই যে হাৱা চাবিলাক আহি আছে। উম, ফেনখন লগালে আৰু বজা লাগে।
মই বাৰু সন্ধিয়া যোৱাৰ আগত এপৰা আকৌ গাটো ধুই যাব লাগিব। অ, বৰষুণ দিছে ঐ আমাৰ এইফালে। উম, তহতৰ ফালেও দিব চাগে যাব আৰু এইফালৰ পৰা লাহে লাহে। দিয়ক দিয়ক আজি পুৰা দিয়ক।
অ, আজিতো নেৰিম বুইছা।
আজি এৰিম নহয় আজি বৰষুণ এৰি দিয়া নহব চালা। আহি থাক বৰষুণ। উম, কাৰণ যিমান যি হলেও ৰমেশ আৰু সৰু বাবুক দেখওৱাৰ কথা এটাও আছে তো।
আছে আছে আছে মানে সিতেও যাতে সিটো যাতে তৰপক।
চমক ধমক খাই যাব লাগে।
খাই যাওক খাই মানে নহ আজি ৰমেশও চখ খু যাবই। সেইনাখন মোৰ লগত এইটো হ'ল আজি আজি ইয়াতকে বেছি হৈ গ'ল।
নহয় ৰমেশে এটাই ভাবিব যে হেৰি, মোতকৈ বেছি হৈ গ'ল।
অ'।
আৰু তাৰ এটা বেয়া লাগিব যে সেইদিনাখন আমি কথা পাতিব পাৰিলো হয় কিন্তু এই মোৰ মানে নেটৱৰ্কটো বেয়া হ'ল যে
তোমাক কিন্তু দুখটো দিব চাবা দেই। তোমাৰ কাৰণে হ'ল বুলি কব চাবা।
যিমান দিয়লেও তাৰ অন্তৰত অলপ দুখ।
দুখ পাব দুখ পাব একো নাই তাক বুজাই তাক বুজাই দিবা বুইছা। তাক বুজাই পেলাই ধুনীয়াকে দিলে সি গম পাব বস্তুটো।
কিনো কম। বাকী এতিয়া কি ওলাই যাবি নে কবালৈ?
সোন তাল আমাৰ ফালে পেলাইছে ন ওলায় যাম বুলি।
যাম দেই এই ফাষ্ট ফুড কিবা এটা খাই আহিমগৈ।
ওলাবা যাবা তুমি আহিবা চাম।
ন।
উম।
মই ধৰ সন্ধিয়া মানে গুচি যাম আৰু তহঁতৰ ঘৰতো বহুত দিন যোৱা নাই।
আহ অ', আহিবা।
ন।
উম, তাতে বাও আহিছে আহিবা আজি কথা পাতিবা অলপ।
অ', অ', তাৰপিছত আৰু ওলাই যাম গোটেই কেইটা। কিবা এটা খামগৈ।
খাম, খাম ফাষ্ট ফুড খাই বহুত দিন নাই খোৱা।
মই মানে বহুত দিন সেইফালে যোৱাও নাই তহঁতৰ ফালে। যিহেতু ত এনেও এই ৰাস্তাটো যামেই তহঁতৰ মই অল সোমাই যাম তহঁৰ ঘৰত এবাৰ ন।
উম, উম।
তাৰপিছত দুইটা বাইকতে যাবি ন নেকি গাড়ীত যাবি।
হেৰিতে যাম। বা হেৰি নহলে নতুন গাড়ীখন নতুন গাড়ী খনতে
যদি বৰষুণ দিয়ে তেতিয়াহে যাম ন ন বৰষুণ নিদিলে স্কুটিৰ পৰা বাইকতে গুচি যাম। আৰু বাকী তহঁতৰ খেল কি হ'ল ক্ৰিকেটটো?
তেতিয়া আমি ভলীবলটো ধৰিম।
উ। অ', ভলীবলতটো উলিয়াওই ভলীবল টো খেলিবলৈ মন এটা আছে। তা বহুত যোৱা বছৰে খেলা নহয়। প ক্ৰিকেট চিকেট।
ক্ৰিকেট চিকেট এৰি পেলোৱা, তেনেকে এৰি পেলোৱা নাই, কিন্তু এই কি খেলিবা এই পোৱালী বিলাক নাহে না।
সেইটো হয় লাষ্টত সৰু বাবু কৈছে সাতটা মান অহা হৈছে পোৱালি।
উম সাতটা মানৰ লগত তুমি কি খেলিবা।
সেইটোৱয়ে ভাল নালাগে ন।
উ অ', মই কৈছো। নেকি মই মই কৈছোঁ বোলো আৰু উম। এ মানে কিবা খেলি ভাল নালাগে কিবা এই নিজৰ লগত
উ গম পাইছোঁ আৰু বহুত দৌৰিব লাগে নহয় কম পোৱালি হলে।
সঁচা এতিয়া তুমি ধৰি লও হেৰি কৈলে হেলো আহ। ভলীবল খেলিলে আনটা পোৱালি হ'লেই হৈ যায়। চাৰিটা চাৰিটা তুমি হ'লেও তুমি আৰামত ধৰিলেও মানে চা তাত নামাৰিলেও ধৰি লোৱা আৰামত এনেই বলটোকে হ'লেও খেলি থাকিব পাৰা, হয়নে? উম।
যি নহওঁক
তাকেই।
আৰু লুলো দাহত যাব চাবি, ভলীবল হ'লে।
অ', লুলো দা যাব যাব, লুলো দা হঁত যাব, লুলো বাৰু এইকেইদিন যোৱা নাই তোমাৰ এই খেতি বাতি ত লাগি আছেতো।
এই একচুৱেলী লুলো দা বুলি নহয়, ভলীবলটো উলিয়ালে যে প্ৰায় পোৱালিয়েই যাব, তই চাবিচোন হয় নে নহয়।
যাই যাই, আহেই।
আমিয়েই যামতো।
উম।
দিব্য ওলাব ধৰ
উম।
কপিলটো থাকিবই।
উম।
হ'ব, ভালেকেইটা পইণ্টচ হ'ব। ন'? তাক খালি খেল এটা লাগে। সেইটো হয় বাৰু, মানুহৰ এটা মানে কি হয়? ইচছা হৈ থাকে ন', আমাৰো বেলেগ তেনেকুৱা দৌৰা কৰা বুলি একো নাই হয়, জিম চিমো যোৱা নহয় ধৰ।
সেইকাৰণে মানে খেলটো হৈ থাকিলে ধৰা এটা ব্যায়াম এটা হৈ থাকে হয়নে?
বাকী এনেই কিবা এটা
তে আমি কি বল, অ', নাই নাই। মই নাচাওঁৱেই আৰু ঐ, একদম মই হেৰিতহে চাম আৰু, এই অনলাইনহে চাম আৰু বল।
শক্ৰিয়া শকিয়া।
বল এটা আনিব লাগিবতো আকৌ, ভলীবল এটা।
বল আনিব লাগিব, তাকে কৈছোঁ।
চা চা। আৰু নেট এখন লাগিল। নেটখন বাৰু ইয়াৰ পৰা আনিম, অফলাইন আনিম, এইখন চাই পেলাই আনিম নেটখন। কিন্তু ভলীবল আগৰটোয়েই আনিম।
হম।
খেলি আছে ন?
উম এইখনক ৰাতি ৰাতি খেলে।
খেলি চাব নেকি?
নহয় ইহঁতে মাতিম বুলি কৈছে, উম।
উম, ঐ যাব পাৰি দেখোন ন।
তাকেহে তুমি মাতিম বুলি কৈছে।
অ', যদি মাতে যাম দে।
উম, যোনদিনাখন মাতে সেইদিনাখন যাম আৰু ন।
ন'?
অ', মানে ব
তই এনে গৈছ নে খেলি, তই এনে গৈছ নে?
নাই, নাই, মই যোৱা নাই, সিহঁতে যেতিয়া খেলি আছিল তেতিয়া আকৌ মোৰ এক্সাম আছিলে।
উ অ নহয় সিহঁতৰ কিন্তু পোৱালি এজাক হয় আকৌ দেই মিথুতো আহে নহয় খেলিবলৈ
অ সেইটো সেইটো ভাল আ
উম সিহঁতৰ সেই আগৰ খেলতে বহুত পলি দেখিছিলো
অ
ইাত লগাই লৈ চাগে ন পুৰা
অ সু এই তাঁৰডাল লগৰতে থাকে না ভাল সিহত
আমাৰো তেনেকুৱা জেগা এটা থকা হৈ খেলিবলৈ নাই ন ৰাতি খেলা
ন না
এ ভলি কিন্তু ৰাতি খেলা মজা এটা আছে গম পাও নে আমি আগতে নামঘৰৰ মুখত খেলিছিলো নহয়
উম তোমালোকে যেতিয়া খেৰিিছিলা মই তেতিয়া আকৌ
ত নে সৰু সৰু তেতিয়া
ম কৰ
মই কৈছো নহয় এনে মজা লাগিছিল নহয় খেলি যে মোৰ এতিয়াও মনত পৰে সেই খেলবলাক
বেডমিণ্টনো বাৰু
উ অ সেয়ও নাপালিলি ন বেডমিণ্টন
উম হম
তেতিয়াও নাহঁতখন তেতিয়া তহঁতৰ স্কুল আছিল ন সেইকাৰণে
উম এতিয়া চব খটম হৈছে আৰু
বেডমিণ্টনটোও কিন্তু মজা এটা আছে ঐ এই খেলৰ
আহ সেইটো ধুনীয়া লাগে খি দেই
উম কিন্তু মই তেওঁ মানে উ ভলীটো বেছি ভাল পাওঁ
ভৰকো ভাল অ কিবা জচ আহে ন
যুচ এটা আহে ভলিত
তোমাৰ ধ বলটো ম চাপ মৰা বলটো যেতিয়া তুমি উঠাই দিবা
হ
উম ছৰা
তোৰ ভইচটো অকমান কাটি কাটি আহিছে দেই
অ ঘূৰি ফোৱাৰ কাৰণো তুমি মানে তুমি ধৰি লোৱা চ চ মাৰ বল যে এ থাই থছো
আহ অ ক
চাপ মৰা বল তাত ধৰিও তুমি যেতিয়া উঠাই দিবা তেতিয়া তুমি চিঞৰি বন
উম উম এই সচাকে ন
তাতেই তোমাৰ মানে জোচতা বাঢ়ি যায় কিবা।
উম ঐ আমি কিন্তু ভোলীটো যে চাব গ'লে ইমানো বেয়া নাখেনো ন
উম উম উম
মানে আমাৰ ইয়াৰ পৰা এটা টি মূলিয়াওঁ বুলি ক'লে কিন্তু ধুনীয়াকৈ ওলাব
অ ম
আমি দুটা তিিন হৈ খেলোতো
উম মানে দুইটা দিন ম একদম মানে পুৰা ভালকে প্ৰেক্টিচ চটিচ কৰাই
অ তাৰ মাজৰ পৰা বোলে ছটা পোৱালি বাচিব লাগে ওলাব কিন্তু
উম এ মই যে তোমাৰ নিচিনা ওখ হব লাগিছে বুজিছা কল ফালি পেলালো হয়
অ
বলডাল ফালি পেলাল হয় বুলি কৈছো মানে মই
তাকে জপিয়াই কৰি এ মই এই হাতটো পৰা নোৱাৰো। হলো যে তেওঁ মানে মই কষ্টই মষ্টই কৰিলেও। মাৰো গ'ম পাওঁ নে। মানে কি হয় মনটোতো যায়।
অ' যায়, যায় কি কিয় নাযায় দুতাইযেতিয়া মাৰ
কিন্তু সেই অ' কিন্তু এই হাতটো মানে কি হয়। প্ৰথমটো দুবাৰমান কোপ মাৰিলে বিষায় তাৰপিছলৈ অলপমান ঠিক হয় আৰু। থিৰ হয় গৈ।
উম।
মানে এই যদিও মোৰ হাতটো মানে ঠিক হ'ল তোৰ। লগটো সোমাল যদিওঁ। তেওঁ সেই বিষ এটা আছে মানে। এনেই বিষ অনুভৱ নহয় কিবা যদি তেনে ককাকে মই। থ্ৰ' চ' কৰোঁ বল। বা কবাবলৈ চাওঁ চাপ তাপ মাৰিবলৈ চাওঁ তেতিয়া জাতকা মাৰিলে হয় ইয়চ। এনেই ফিল নহয়, কি কবি আৰু এই তোৰ নিচিনা নাই দে আমাৰ দেহাবিলাক ঘূনীয়া হলই সৰুতেই
উম।
তোৰ মাতটো আকৌ কাটি কাটি আহিছে দেই।
শুনিছা নে এতাহ
উম, এতিয়া শুনি আছো।
অ' এইটো বাৰু পাই আছে ভাল পাই আছো বাৰু।
হা হেল্ল' হেল্ল' হেল্ল' শুনিছ নাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছ নে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'